আহ', কি খবৰ তোমাৰ?
হেল্ল'।
হেল্ল'।
অ, শুনিছো দিয়া।
অ', কি খবৰ তোমাৰ?
মোৰ ভাল। তোমাৰ?
অ, মোৰো ভালে দিয়া।
অ। আজি পিছে কিহৰ বিষয়ত?
আজি পাতো বলা, চিপছৰ বিষয়ে পাতো বলা।
অ, হয়। চিপছটো বেয়া নহয় বাৰু। অ, অ সেইটোয়ে হয় মই খাই ভাল পাওঁ।
অ, অ, অ, অ তাকেইেতো তুমি কি চিপছ খাই ভাল পোৱা বেছিকে?
মই, মই মোৰ যিকোনো চলি যায়। তেৰেমেৰে চলি যায় মোৰ।
অ অ তেৰেমেৰি আছে, লেচ আছে, দৰিত্চ আছে ড্ৰিংস্ক আছে
এ বহুত ধৰণৰ চিপ চ আহিছে। জেমিমি আছে আ আমাৰ দিনত আগতে হেৰি। টকীয়া মামা ভুজিয়া ফেমাচ আছিল।
উম আৰু ৰিং। ফেমছা আছিল ন ৰিং।
হেৰি কিবা এটা হেৰি উপহাৰ থাকিব। ত সেইটো কিন্তু ব বহুত। তিখিনিয়ে। কেতিয়াবা বেলুন পাব কে। কেতিয়াবা হেৰি গাড়ী পাব।
অ আৰু বেলুনো পাই ন তাতে।
মই আগতে সেইবিলাক বেলুন। জমা কৰি কৰি মোৰ হেৰি জন্মদিনত লগাইছিলোঁ।
অ মই কিমান জমা কৰিছো ৰিংচ খাই খাই কিমান খেলা বস্তু জমা কৰি ৰা। ডিবাত ভৰাই থৈছিলোঁ। পালা সৰুতে।
অ ম মায়ে কয় কি তই ৰিংচ্ কিয় খা মই এনেই ৰিংছটো হেৰি কি বুলি কয় সিমান মোৰ ফেভিৰেদ। মানে ভাল পোৱা নাছিলো কিন্তু এই গি উপহাৰ গেইটা কাৰণে খাই কিনে বহুত ভাল পাইছিলো।
আমি খাইছিলো।
মানে। হেৰি কি বুলি কয় তাত। হেৰি বিভিন্ন বস্তু থাকে ন কোনা হেৰি বাৰ্বীডল দিব। কোনোব দিনা গাড়ী দিব কোনবা দিনা হেৰি।
মানে য'ত যে আঙঠি পাইছে।
উ আঁঙঠি নেকলেচ। অ মেকআপ বক্স। মেকআপ। বক্স।
মেকআপ বক্স পোৱা নাই কিন্তু মানে। অ কেতিবা মানে আঁঙঠি পাই হে।
অ মেকআপ বক্সটো আকৌ দুদিনমান ফেমাচ হৈছিল তোৰ।
অ অ তাকে। ত' আৰু চিপছ আৰু চিপছ জ্বলা চিপছো আ তেনেকে তুই কি কয় ভূত চিপছ পাই তাৰ পিছতে ভূত কাৰাৰে ভূত
খাইছো মই অঁ মানে হেৰি কি এ - এপিচ খালে খাব নোৱাৰি আৰু।
অ নোৱাৰে বহুত জ্বালা। আৰু তো দেখিছানে তো, তু‌ ইয়ম টো‌ এই‌ তু ইয়ম চিপছৰ কিমান ফ্লেভাৰ্চ আছে ন' কিন্তু মোৰ তু‌ ইয়ম মোক এটা ভাল নালাগে তোমাক ভাল লাগে নেকি?
মানে হেৰি কি তু য়ামটো মানে এতিয়া এই যোনটো জ্বলা আছে সেইটো ভাল লাগে তাক বিলাক খাই পোৱা নাই।
অ' জ্বলা টো মই খাই পাইছো। ভাল লাগে। তাৰপিছত, অ', অ' মেক্সটো মজা লাগে আৰু আৰুটো লেচ‌ লেইচৰটো গোটেই কেটা ফ্লেভাৰে ভাল লাগে। খালি মোৰ তমেট'টো ভাল নালাগে।
নীলা কালাৰৰ পেকেটটো ভাল লাগে, জ্বলা জ্বলা।
অ' অ' সেইটো ভাল লাগে ন' আৰু - আৰু এইটো সেউজীয়াটো ভাল লাগে। সেইজীয়া পে
হেৰি চিজৰ নেকি?
চীজ নহ অ' চীজ অনিয়ন।
অহ, আৰু এই কুৰকুৰিৰ হেৰি চীজৰ এট টা যে আছে তু য়ামৰ নেকি? এই অ' সেইটো খাই ভাই লাগে।
ভাল লাগে, তাৰপিছত না'চো খাই পাইছা?
হা?
না'চো?
না- না'চো অ' পাইছো পাইছ
অ' সেইটোও থাকে ন', ডৰিতছত থাকে। অ' তাৰপিছত তে মেডেংগল আছে। মেডেংগল টোও ভাল লাগে। তেৰে মেৰে পিংক কালাৰটো আছে, ৰেড কালাৰ আৎ চাৰি -
এ ৰেড কালাৰটো আকৌ কুৰকুৰী বুলি কয় আকৌ পিংক কালাৰ টো তেৰে মেৰে বুলি কয়। নামে বদলাই দিছে, নামে বদলাই দিছে, অহ, অহ। আৰু। ত হেৰি।
আৰু তুমি চিপছ চিপছ। চিপছ পেকেট চিপছ ঘৰত থাকিলে চাত তাত বনাই খোৱা নাই চিপছৰ?
নাই আজিলৈকে মই চাত বনাই খাই
এই খাবা খাবা বহুত মজা লাগে চিপচত খাই। কেনেকে মানে মানে তুমি চিপছ বোৰ গোৰা কৰি ল'বা। পুৰা মানে ইমানো পুৰা নহয় সৰু সৰুকে আৰু বেলেগ বেলেগ চিপ। লেইছ লবা টেইক এ বাইত লবা। দৰিতচ পপকৰ্ন মানে বেলেগ ধৰণৰ চিপ লবা জ্বলা জ্বলা। তাৰ পিছত তাৰ ওপৰতে পিয়াঁজ সৰু সৰুকে কাটি দিবা জলকীয়া কাটি দিবা। তাতে অকনমান এ জলকীয়া আচাৰ দি দিবা। তাৰ ওপৰত মেওনিচটো দিবা মেওনিচ খানিবা তাৰ ওপৰত। ধনিয়া দিবা কি মজা লাগে খাই।
অ। হেৰি কি বুলি কয়, সেইটো এ চাতটো বনাই খাব লাগিব ৰ'বা।
অঁ খাবা খাবা ভাল লাগে।
আকৌ হেৰি কি বুলি মিমিয়ও ঢালে ন ওপৰত।
অ মিমিও ধালে আজি মই চিপ চপ বনাই খাইছো তো।
খাইছা নেকি? মই মাক ক যে মা মই এদিন চিপ চাট বনাওঁ দে মায়ে কি নালাগে খাব পেট বেয়া হ'ব।
সিমানে দিয়া আমি লগ পালে খাম দিয়া। একেলগে।
অ একেলগে এদিন খাম দিয়া এই হেৰি এতিয়া হেৰি স্কুল আহিছ কলেজটো খুলিবই তেতিয়া খাম দিয়া।
অ -অ তেতীয়া খাম দিয়া কলেজতে বহি- বহি। সি বনাই কিনে তাতে বনাই কিনে অ- অ- অ কোনো চাই নাথাকে উম। ত কেন দিয়া।
অ তেতিয়া খাম দিয়া।
উম হ'ব অ হিতিয়া পাৰিম। বনাই লবলে খাল চিপছ পেকেট কিনিব লাগিব আৰু কেণ্টিন টো আছে আমাৰ কলেজত।
গৈ খালে একোতো নকয় ন।
নাই -নাই -নাই তাততেতো ভাত কেনটিনটো ষ্টুডেট। কাৰণে বনাইছিল।
উ নহয় ষ্টুডেট এটা টাইম থাকে। থাকে নহ যে এইটোত।
নাই- নাই সেইটো নহয় সেইটো নহয় টিচাৰ্চ বোৰে ভাত খাই। ষ্টুডেনৰ কাৰণে। অ সুৰেন চেতিয়া কেতিয়া আহিব? তুমি যদি এবাৰ যোৱা তাৰ পিছত যদি ভাবা যে আমাৰ গালি পাৰিব নেকি আকৌ গলে সেইবোৰ নহয় তুমি গৈ থাকিব পাৰা। যিমান যোৱা উম
আৰু হেৰি কি বুলি। চিপছৰ আকৌ হেৰি থাকে ন দহ টকীয়া বিশ টকীয়া পেকেট। আজিকালি পাঁচ টকীয়া পেকাততো নোহোৱাই হৈছ- ছে।
অ আগতে যে কি পাঁচ টকা পেকেট তেৰে মেৰে মই আগত। পাঁচ টকীয়া তেৰে মেৰে খাইছিলো।
ময়ো আগত মই এতিয়াও পাঁচটকীয়া খাওঁ। এতিয়া সে ৰিচ মই এই। হেৰি বেছি দিন হোৱা নাই মই আপগ্ৰেড হৈছো অলপমান দছ। কীয়া লৈ আগতে পাঁচটকীয়াতয়ে খাইছ- লৈ এতিয়াহে দছ টকী- ইয়াত তোলে মই আহি।
কিমান দামী- দামী চিপ আছে বাপ্ৰে।
এশ বিশ টকীয়া আছে এই কিবা এই মানুহ এটা যে পিং। কাফ নে কি কয়।
অ অ।
অ সেইটো আকৌ এশ বিশ টকীয়া আৰু ষাঠি টকীয়া।
অ ভাপৰে কিমান। কিমান বেলেগ বেলেগ ধৰণৰ চিপছ আছে। যেনেকে বনানা। চিপছ আলু, চিপছ কলৰ, অ কল আহ সেইটোৱে সোৱাদ লাগে কিন্তু অহ
এদিন আনিছিলো ষাঠি টকা লৈছিলে এপেট টা। অ
আৰু হেৰি চিপছো পাই ন? এইটো কি কয় কি আছিল চিপছটো হেৰি ত'ত তাইং মেডেংগল খাই পাইছা?
অ খাই পাইছো। হেৰি জলাটো খাই পাইছো দেই। এই নৰ্মেলটো পোৱা নাই। জোনটোত বেছি মছ জ্বলা থাকে।
অ, অ। সেই মচলাত আৰু মানে মানে স্পাই স্পাইচি টাইপ খাই ভাল লাগে আৰু।
অ সেইটোৱে ক সেইটোৱে এতিয়া আমাৰ আকৌ মোক কেইখন আকৌ জ্বলা খোৱাহে
অ বাপৰে জ্বলা খোৱা হে।
আমাৰ মায়েটো গোটে জ্বলা খাই খাই হা পপকন এই হালধিয়া টো ভাল লাগে।
অ। কোনটো সফল?
অ নহয় নহয়। প পফকণটো নহয় এই যে ৰাসত ৰাসত আৰু হেৰি যে মঞ্চত যে বেছে।
অ-অ-অ-অ-অ। হালত ধিয়া আৰু অ, অ সেইবোৰ ভাল লাগে আৰু যে মুভি হল য়েল্লো য়েল্লো তাই সেইটোও খাই ভাল লাগে ন? উম, উম। তাতে বেছিযে চিজ থালে আৰু চিজ ধালে তাতে চিছ
অ চিজ ধালে নেকি? মই গমে নাপ
চীজ ঢালে। অ। চীজ ঢালে, বাটাৰ ঢালে। ভাল লাগে।
অ কিন্তু হেৰি মোৰ পফকণটো খাই ভাল লাগে দেই। পফকনটো মো মোক ষধ দিয়াৰ লগে লগে হেৰি গলি যায়।
অ অ গলি যাই কিন্তু সেইটো চিপছটো খাই মোৰ বহুত ভাল লাগে। মোৰ মাও সেইটো চিপছ খায়। কিমান ভাল পায়।
আমাৰ, আমাৰ মাইতো চব ধৰণৰ যে চিপছ খায়। মায়ে মই যদি চিপছ খাব অনো, মায় আগতে হাতখন বাচ কি বজে মকো দে অহ।
টো আক বেছি ফেব্ৰেদ পপকন তটো বু যে কৈছা। সেইটো ভাইক খাল ভাইল। খাই ভাল পায় আৰু।
মই সেইকাৰনে মাৰ কাৰণে এক্সট্ৰা এক পাকেট আনো।
অহ তাকে। আকৌ আমাৰ আৰু ছোৱালী আমাৰ বাচ্ছা কেইটাৰ কাৰনেতো তেৰেমেৰে বেষ্ট ন?
অহ বা-বাচ্ছা কেইটাই
ভাত খোৱা নে?
অহ মই পাইছো। ইয়ে তুমিও খোৱা? ইয়েহ মইও ভাত পাইচ। উ চিপচৰ লগত এ মস্তি লাগে। ভুজিয়াৰ লগত চিপছৰ লগত ভাত
অহ মজা লাগে ন? ভাতৰ কিবা বেলেগ আহি যায় ন? অহ
মই মায়েতো কয় যে আজি হেৰি কি বুলি কয় এই বেলেগ চব্জি নাই চিপছ দুইপাকেত লৈ আহিবি। মস্তি লাগে খাই কেন।
অহ, ভাল লাগে খাই। তাকে
হেৰি কি বুলে আজিৰ কাৰণে হ'ব হ'ব নেকি?
অহ-অহ ঠিক আছে দিয়া আজিৰ কাৰণে। অহ দিয়া।